অ, কি খবৰ?
অ, নাই খবৰ, আছো আৰু। মোটামুটি ভালেই মাজতেই।
অ, মানুহৰ জীৱনত আৰু ভাল বেয়াটো থাকেই দিয়া।
অ,
অ,
মই এটা কথা ভাবি আছো, আগতে যে আমাৰ এই জোলন যাত্ৰা হৈছিল। হ'বনে, এইটোতো এতিয়া, পূৰ্ণিমাত হয় ন?
অ, দোলন যাত্ৰাটো পূৰ্ণিমাৰ পৰা হয়।
অ, আমাৰ এই আগতে এই, অ, আমাৰ আগতে ইয়াতে বহুত কৰিছিল।
অ,
ই, আমাৰ গছ আছে এডাল, তাত ডাঙৰকে কৰিছিল, বা আমাৰ ইয়াৰে আহ, ৰাস্তাৰ ওচৰত
অ,
মানে ভাড়া আছিল আগতে তাত কৰিছিল, ইয়াৰে বহুত ঠাইত কৰিছিল, আমাৰ ওচৰত মানুহ ঘৰ তাত কৰিছে, এই সৰু ল'ৰা-ছোৱালীবিলাক এইবিলাক লগ হৈ কিনে
অ,
এইবিলাক হয়, কৃষ্ণ-ৰাধা মূৰ্তি এইবিলাক আনি কিনে ইমান ধুনীয়া বনাই ধৰ, এই ঘাঁহ বনবিলাক পাহাৰৰ নিচিনা কৰি দিয়ে, মানে হেৰি দিয়ে ধৰ এই, পানী। পুখুৰীৰ নিচিনা, গাটা সানি কেনে দিয়ে। ভাল লাগে, সৰু বাচ্ছা বিলাকে কৰে না। অ, ভাল লাগে। কিন্তু আজিকালি নাই, আমাৰ ইয়াত ধৰা বন্ধই কৰি দিলে।
কিয়, কিয় বন্ধ কৰিলে?
নকৰেই দেখোন, আজিকালি এইবিলাক কিছুমান পৰম্পৰা এ, কমিয়ে গৈছে পূজা-পাতল।
একচৱেলি এইবিলাক পৰম্পৰা ধৰি ৰাখিব লাগে, কাৰণ তাৰমানে আহ মানে, পূৰ্বজন্মৰ পৰা আমি যিবিলাক কৰা হোৱা, আজিকালিৰ বাচ্ছাবিলাক সেইটো দেখা নাপা পায় একো, সিহঁতক দেখুৱাৰ কাৰণে অলপ আ, নিয়ম কানোনবিলাক আহ, মানে অলপ হ'লেও দেখুৱাৰ কাৰণে কৰিব লাগে, তেতিয়াহে বুজি পাব কোনটো বস্তু কেনেকুৱা বা বাচ্ছা বিলাখনৰ কাৰণেই কৰিব লাগে, আৰু সিহঁতে এ, আজি জনমত সিহঁতে একোৱে নুবুজিব, এক
অহ, আমি, অহ, কিন্তু এইটো বৃন্দাবনত হয়, এইটো মানে এতিয়াও আছে, আমি সেইকাৰণে এ, দিল্লীত গৈছিলোঁ না।
অ,
দিল্লীত এ, মানে যাওঁতে মানে বৃন্দাবনত গৈছিলো, তম, ডাইৰেক্ট আ আমি মানে বৃন্দাবন খন চাব পৰা নাছিলো। এইটো কেম, মন্দিৰ নে, কি বুলি কয়। তাত গৈছো মানে, এ, গৈছিলো।
অ, অ,
তাৰমানে আমি ৰাতি হ'ল না বৃন্দাবনখন তেতিয়া আমাৰ বন্ধ কৰি দিছিল। বৃন্দাখননত যোৱা নাছ- সুনবা বৃন্দাবনত
অ।
এই প্ৰেম মন্দিৰ। সেইটো তাত গৈছিলো আমি, মই পাহৰিছ- টো নামটো বহুত দিন হ'ল নহয় যোৱাৰ কাৰণে
অ।
মানে মন্দিতটো মানে ইমান খোৱা আৰু ইমান ঠা আগুৰি আছে মানে মানে কিফ ভাল লগা আৰু তাতে ধৰ এই ৰামায়ণ মহাভাৰতৰ এইবিলাক তাতে মানে মানুহে মানুহে কৰে আৰু নাটক কৰি আছে আৰু মানে অ ভাওনা কৰি আছে আৰু এক চাইডে মন্দিৰ আছে এক চাইডে সিহঁতে ভাওনা কৰি আছে।
অ।
আৰু ইমান ধুনীয়া মানে আহিব ইচ্ছাও নাযায়।
অ।
আৰু মন্দিৰটোও দেখিলে যেন ইমান মানে ভাল লাগে আৰু মোক ক'বাৰ ভাষা নাই আৰু। মানে এনু- অ মানে ইমান এক চাইড ই কি ধুনীয়া সিহঁতে ভাওনা কৰি আছে।
অ।
আৰু তাত আমি গৈছিলো যে সেইদিনাখন আৰু বৰষুণো দিছিল আমাৰ আমাক চেন দুতাবিলাক মই চিনিয়ে গৈছি ৰাস্তাতো চিনি গৈছিলো। তাত আৰু মানে ভোক ইমান মানুহ গৈছে মানে চবকে মানে ভোক দিছে আৰু।
অ।
আমাৰ মানে গাড়ী মানে লৈ গোৱা গৈছিল তাৰে। ইমান টাৰ্গেট থাকে মানে ইয়াতে মানে এক ঘণ্টা থাকিব নহয় বা পোন্ধৰ মিনিট তেনেকুৱা এটা টাইম দিয়ে আৰু। সেই টাইম মতে মানে গাড়ীখনত আহিব লাগিব যদি টাইম মতে গাড়ীখনত নাহা তেনেহলে গাড়ীখন এৰি যাব পাৰি আৰু। আমি আৰু জল্দি জল্দি চাই লওঁ আৰ- ৰু এইফালে আৰু আমাক ভোক দিছে, ভোক আমি আমাৰ লগত খুড়ী গৈছিল। খুড়ীহত গৈছিল মানে আমি তিৰতাৰ সিতা আমি আন ভোগ খাব ওলাইছোঁ আৰু।
উম।
আমাৰ লগত জোন কেইটা মতা মানুহ গৈছে সিহঁতে আৰু নাখায় আৰু সিহঁতে আমাক ৰৈ ৰখি আছে আৰু।
অ।
ধে মানে ভোগখিনি ইমান সোৱাদ হৈছে, অলপ পায়স দিছে। মানে এনেই ভোক লাগি আছিল আমি খোৱাই নাছিলোঁ। মানে গাড়ীতে অহা যোৱা কৰি আছিলো। তাৰে সেইখিনি, সেইখিনি খাই কিনে মানে বহুত ভাল লাগিছে। ভাল লাগে সেইখিনি খাইখিনি।
অ অ।
বিৰাত ভাল লাগে বৃন্দামানখন আমি চাব নোৱাৰ বৃদদাখনমানতো আৰু চাব লগা। এইটো কৃষ্ণৰে মন্দিৰ।
অ কৃষ্ণ হয়, বৃন্দাবনতটো কৃষ্ণৰ তাৰমানে, মথুৰা বৃন্দাবন, এইখনতো
বৃন্দাবন, অ', মথুৰা, মথুৰা মথুৰা গৈছোঁ।
অ'।
মথুৰা
অ'
মন্দিৰটো অ'।
অ'।
ভাল লাগে তাৰ পৰা আমি কিবা কিবি আনিলোঁ আৰু ৰাতি আমাৰ ৰা তি হৈ গৈছে তাৰ পৰা আহোঁতে, আমি গাড়ীত মানে ৰাতি পুৱাই মানে আমি গাড়ীত উঠিব লাগে, মানে সেই গাড়ী খন মানে চ'ব চাইড বিলাক ঘূৰাই আৰু।
অ'।
আৰু তেনেকৈ
অ' আমাৰ ইয়াতো, ইয়াতো ছয় গাঁৱতো আছে আমাৰ এই যে শ্ৰীকৃষ্ণই যে গোবৰ্ধন পাহাৰখন, গোবৰ্ধন পাহাৰ খন যে মানে তিলা আঙুলিৰে যে দাঙি ধৰিছিল সেই চিনাৰীটোতো ইয়াতে আছে উম', গোবৰ্ধন পাহাৰ। ছয় গাঁৱৰ আগত এখন তাৰ মানে গোবৰ্ধন পাহাৰ আছে।
অ দেখা নাই।
আ দে অলপ দেখিছোঁ মানে দূৰৰ পৰাই দেখিছোঁ আমাৰ তাত তাৰমানে আলহী আছে।
আহ সে তাত দেখিছো এনে ভাল লাগা ধুনীয়া চিনাৰী তাত তাৰ মানে এ বেছিভাগ গৰু এতিয়াও গৰু চৰে মানে গাঁৱৰ গৰুবিলাক সানে যাই কিনে তাত সেইখন তাৰ মানে গোবৰ্ধন পাহাৰত মানে গৰু বিলাক সানে বহুতেই ঘাঁ-বন আছ ছে সেইবিলাহন এতিয়াও খাই, তাতে এটা কৃষ্ণৰ মন্দিৰ আছে গোৱৰ্ধন। নত কৃষ্ণৰে মন্দিৰ য'ত কৃষ্ণৰ হেৰি বিলাখন তাতে কৃষ্ণৰে আৰু কৃষ্ণৰ কৃষ্ণ থকা ঠাইখিনিত তাৰমানে গৰু গাই বেছি থাকে।
অ'
সেইকা, কৃষ্ণ‌ই গৰু চৰিছিল কাৰণে সেইখিনি অঞ্চলত তাৰ মানে গৰু গাইৰ বা খেতি বাতি এইবিলাখন তাৰমানে বেছি উৎপাদন হয় সেইকাৰণে ছয় গাওঁ কুকুৰ মাৰা। বা আমতলা এইবিলাখন ঠাইত মানুহৰ এতিয়াও ধানৰ খেতি ভৰপূৰ বছৰে সিহঁত তাৰ মানে যে এই বছৰ যে খেতি নহ'ল সেনেকুৱা নহয়, য'ত মানে কৃষ্ণৰ বাস স্থান কৃষ্ণৰ হেৰিটো পৰিছে, তাত বেছিকে খেতি হয়। গৰুৰ, মানুহৰ গৰু মানে কৃষ্ণই যিবিলাখান জী জীৱ জন্তু ভাল পাইছিল সেইবিলাখান। সেইবিলাখন ঠাইত আছে এতিয়াও আছে এতিয়াও আছে ঠাই বিশেষে এতিয়াও আছে কিন্তু কিছুমান অঞ্চলতে টাউন এলেকা চহৰ অঞ্চলত এইবিলাখান নগৰ অঞ্চলত এইবিলা খানত মানুহৰ এতিয়া শস্য কৰিলে খেতি নহয় বা চব মানুহ ডাঙৰ ডাঙৰ বিলডিং হয়নে নহয় হেল্ল' অ সেইকাৰণে নহয়। সেইকাৰণে এইবিলাখনত নহয় আৰু এইবিলাক গাঁও পৰিৱেশত তাৰমানে মানুহৰ- বহুতে ভাল লগা চিনাৰী আছে। এতিয়াও আছে কিছুমান ঠাইত মানুহে গেলে তাৰমানে
হয়
এ মানে আহিবৰ মন নকৰে মানে ইমান মানে ধুনীয়া ঠাই। এ তুমি দিল্লী মুম্বাইত যাবয়ে নালাগে আমাৰ এইবিলাক আৰ অঞ্চলতে কোন কি ধুনীয়া ঠাই আছে কৃষ্ণৰ, মানে আমাৰ আমাৰ ঘৰৰ ওচৰত আমাৰ ঘৰৰ মোৰ ঘৰৰ ওচৰতো এটা শ্যামৰায় গোঁসাই ঘৰ বুলি আছে। তাপ কৃষ্ণয়ে মানে মন্দিৰ, টো এতিয়া মানে ধুনীয়া আৰু চাবলগীয়া সেইটো এটা মন্দিৰ মানে আমাৰ- আৰু ৰাইজৰ মানুহে তাত পালন কৰে। আৰু যেতিয়া শ্ৰীকৃষ্ণই ৰাসলীলা কৰিছিল সেই ৰাসলীলাৰ সময়। এনেকে কৃষ্ণয় ভাগৱত খন উলিয়াই তাৰ মানে সমূহ ৰাইজ ওলাই ওলাই আৰু মানে। প্ৰচেচন কৰাৰ নিচিনা মানে ভাগৱতখনক মানে মানুহে আদৰে। ভাগৱত লোৱা মানুহজনক ভৰি হাত ধোৱাই দিয়ে সেৱা সন্মান কৰে। এনেকুৱা নিয়ম পৰম্পৰা আজিও চলি আছে। গতিকে এইবিলাকখন মান ভাল। এইবিলাখন বাচ্ছা বিলাখনৰ কাৰণে ভাল সিহঁতে- মানে পিছ বাচ্ছাবিলাকখে তাৰমানে আনন্দ পায় সেই দিনটোত কাৰণ সিহঁতে- এ মানে ভাল পাই যে এইটো এনেকুৱা আমাৰ আমাৰ ইয়াত চলি আছে কিন্তু আমাৰ সেইখিনিত কি হ'ল ৰা কৰা ঠাই নাই। সেইকাৰণে ৰাসটো নকৰে কিন্তু পলাশবাৰী অঞ্চলত ৰাস কৰে বা নলবাৰীত কৰে। এই শ্ৰীকৃষ্ণৰ, ৰাসলীলা এ- কলহবাৰীত কৰে অ অ ভাল লাগে এইবিলাখান চাই কৃষ্ণৰ এইলাবিলাখান ধুনীয়া আৰু এইবিলা খান এ কলাশবাৰীতো আৰু বহুত তে বহুতে বহুতে আগৰ পৰা যুগ যুগান্ত ধৰি চলি আহিছে ৰাখ ক্ষেত্ৰত পলাশবাৰী প্ৰথম বস হোৱা ঠাই হল পলাশবাৰী,
কলাশবাৰী, ভাল লাগে আমি যাওঁ পলাশবাৰীৰ ৰাটৰ কাৰণে।
অ প্ৰথম প্ৰথম প্ৰথম ৰাস পলাশ বাৰীছিল তাৰে পিছতহে আজিকালি নলবাৰীত-
নহয় প্ৰথম প্ৰথম কোচবিহাৰ, নেকি কোচবিহাৰৰ ন তাতো একমাহ থাকে।
কোচবিহাৰত সেই
মানুহৰ মানুহ অ অসমৰ অসমত নপৰে কিন্তু তাত মানুহৰ ৰাস হয় নেকি? কি?
অ তাতে মা নহয় মানুহৰ ৰাস। হয়না নহয় মই সেইবিলাক বিশেষ নাজানো কিন্তু আমাৰ মানে অ অসমৰ ক্ষেত্ৰত কৈছো অসমত তাৰমানানে প্ৰথম পলাশ বাৰীত ৰাস মাউল। ৰাস হৈছিল আৰু আহ। বাকী আৰু বেলেগত বেলেগত আজিকালি চবত
বেলেগত হয়, হাউলিত হয়।
অ', আৰু আজিকালি
হে হয়, অ', আজিকালি ঠায়ে-ঠায়ে হয়, আমাৰ ইয়াতো হয়। আমাৰ ও ওচৰতে হয়, আৰু বেছি দিন নাথাকে পাঁচদিন থাকে। কিন্তু ভাল লাগে সেই এই কেইদিনতই ভাল লাগে খাই।
অ', কৃষ্ণৰ নাম লৈ যোৱা যায় আৰু এখন শৰাই যদি কোনোবাই - পাৰে শৰাই দিলা, যোনে যি পাৰে আৰু কিছুমান- - ন নামত আগবঢ়াই দিয়ে আৰু, ভাল লাগে। নবা সাঁ সাংস্কৃতিক - অনুষ্ঠান হয়, এইবিলাক খন চাই বাচ্ছা এইবিলাকখনে ভাল পায়। ৰা ৰা কিছুমানে কৃষ্ণৰ কৃষ্ণলীলা দশাৱতৰ নৃত্য - এইবিলাক খনৰ মানে অনুষ্ঠান - কৰে ভাল সেইবিলাক খনো, কৃষ্ণৰ অৱতাৰ কেনেকুৱাকে - ছিল দখৱতৰ দ্বাৰাই তাৰমানে মানুহক বুজাবৰ চেষ্টা কৰে।
অহ, অহ ভাল লাগে কৃষ্ণৰে এইবিলাক লীলা আৰু। কৃষ্ণৰ মানে অৱতাৰ ধৰি ধৰি এইবিলাক -
আহ আহ, সেনেকুৱাই আৰু। এতিয়া আৰু মানে, ৰাস চোৱাৰ ক্ষেত্ৰত তাৰমানে, আমি সৰুতে তাৰমানে বহুত - আগ্ৰহী আছিলো। মানে, ৰাস বুলি ক'লে আৰু মনটো মানে - আহ, মানে বছৰিকীয়া পৰীক্ষা হয়। ৰাসৰ সময়ত, বছৰেকীয়া পৰীক্ষা হয়। এত এত এতিয়া - এতিয়া তাৰ মানে সলনি কৰি দিছে। আমি পঢ়া সময়খিনিত তাৰ মানে, - সেইখিনি সময়ত বছৰেকীয়া পৰীক্ষা, ইফালে ৰাস চলি থাকে, ইফালে আমাৰ মন বিলাসন উগুল - ঠুগুল লাগে। পঢ়িমে নে, পৰীক্ষাই এ দিম নে, ৰাখে চাম নে, কি এ কৰিম। মানে ভালো লাগে, ভালো নালাগে, খংও উঠে। এ মানে সেনেকুৱা নিচিনা, সেনেকে পাৰ হৈছে আমাৰ পৰীক্ষা।
যে, সলনি হোৱাৰ পৰা।